শুনিছা অ', শুনি আছোঁ।
অঁ'।
কি কৰি আছা?
অ', মই চাহ খাই মানে এনেই বহি আছিলো, পকৰী চাহ খাই আছিলো ঘৰতে। অ', তুমি কি কৰি আছা?
অ', আমাৰ ঘৰত আজি হেই মামা মামিহঁত আহিছে। তাকে মামাহঁতৰ লগতে বহি কথা পাতি আছিলো আজি বহুত দিনৰ মূৰত অ', বহুত দিনৰ মূৰত আহিছে।
অ', ঠিকেই মানে অ', ময়ো এই বহি আছিলো বহি থাকোতে মানে সামাজিক মাধ্যম চাই থাকোতে হঠাৎ মানে মই দেখিলোঁ। মানে আমাৰ এতিয়া মহানগৰীখনৰ যি মানে লেতেৰা হৈ পৰিছে, মানে আৱৰ্জনা হৈ পৰিছে সেইসমূহৰ বিষয়ে মানে এই দেখি মানে খুব বেয়া লাগিল। তাকে ভাবিলো তোমাৰ লগত অকণমান আলোচনা কৰো, যে আমাৰ আমাৰ এই পৰিষ্কাৰ পৰি্ছন্নতাটো মানে কিমান প্ৰয়োজন আমাৰ সকলোৰে বাবে। হয়নে নহয়, তুমি কি ভবা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে?
এইটোতো হয়, এইটোতো হয়েই, পৰিষ্কাৰ পৰি্ছন্ন কৰি ৰাখিব লাগে তেতি তেতিয়া আমাৰ স্বাস্থ্যতটো ভালে থাকে। মইতো এইটোতো বিচাৰোৱেই পৰিষ্কাৰ হৈ থকাতটো আমাৰো ঠাই বিলাক ইমান লেতেৰা নহয়, দিয়াচোন গুৱাহাটীত শুনিছো দেখিছো টিভি এ চি ভে ইমান লেতেৰা নলা নৰ্দমা পৰা মানে লেতেৰা বস্তুবলাক মানে ওলাই আহি ইমান যান-যট মানে আমি মানে টাউন জেগাতো ভালে নোপোৱা হলো আৰু টিভিত দেখা পাই। সেইটো কাৰণে আমি গাঁওৰ জেগা খিনি আমি বেছি ভাল পাওঁ, মানে আমাৰ গাঁওৰ জেগা বিলাকে আজিকালি খুব পৰিষ্কাৰ সুন্দৰ হৈছে ৰাস্তা পধূলি চৰকাৰে এ সকলো ৰাস্তাবিলাক ভাল কৰি দিলে। সেইটো কাৰণে আমি গাঁৱতে থাকি বহুত ভাল পাওঁ।
ঠিকি আমি আমাৰ ঘৰখন পোনপ্ৰথমে মানে মই ভাবোঁ খুব পৰি কা পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। মই মানে যোৱা পৰহি এঘৰ মানুহলৈ গৈছিলোঁ মানে তেওঁলোকে মানে ইমান লেতেৰাকৈ নিজৰ থকা ঘৰখন ৰাখিছে মানে। তেওঁলোকে মানে, গতিকে মই মানে তেতিয়া ভাবিলোঁ যে আমি আমাৰ ঘৰখন মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে তেতিয়াহে মানে আমাৰ ঘৰলৈ আহা আলহীসকলেও মানে ধৰা মানে তেওঁলোকৰ প্ৰতি মানে আমাৰ প্ৰতি ভাল মানে মনোভাৱ হ, এতিয়া ধৰা যদি মোৰ ঘৰখন যদি মই লেতেৰা কৰি ৰাখোঁ তুমি আহিলে মানে কেনেকুৱা ভাবা বাৰু মোক হয়নে নহয়? গতিকে লেতেৰা পাব বা সেই পৰিৱেশত ভাল নাপাবা থাকি। গতিকে আমাৰ ঘৰখন মই ভাবোঁ পোনপ্ৰথমে আমি খুব পৰিষ্কাৰ পৰিছন্নতা বা আমাৰ ওচৰৰ ৰাস্তাটো, সন্মুখৰ ৰাস্তাটো, পদূলিটো চিকুণাই ৰাখিব লাগে, কি কোৱা তুমি এই বিষয়ে?
এইটোতো হয়য়ে, পোন প্ৰথমতে আমি নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব, উ, নিজৰ ঘৰখনন পৰিছ কৰি ৰখাৰ লগতে আমি আমাৰ নিজৰ মানে চুবুুৰিটো পৰিছ পৰিষ্কাৰ কৰিব লাগিব, নিজৰ চুবুৰীটো পৰিষ্কাৰ কৰাৰ লগে লগে আমি ওচৰ চুবুৰীয়া সকলোৱে মিলি জুলি নলা নৰ্দমাবিলাক লেতেৰা হৈছে নেকি, চাফ চিকুণ কৰি আমি সকলোৱে এ, মানে একতা হৈ চাফা কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ মানে পৰিৱেশ টো চাফা হৈ থাকিব, আমি যদি চা জাবৰ জোথৰ পেলাই লেতেৰা আৱৰ্জনা কৰি ৰাখোঁ, তেতিয়াটো আৰু দিনক দিনে আৰু আৰু বেছি লেতে তেৰাহ হৈহে যাব। সেইহেতুকে মই মানে চাফা কৰি ৰখাটো বিচাৰোঁ। সকলোৱে চাফ চিকুণ হৈ থকাটো।
হয়, ঠিকেই খুব সুন্দৰ কথা কৈছা, তাকেইতো মানে আহ, সেই তেতিয়াহে মানে আমাৰ ঘৰখনলৈ মানে সেইনাখন পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইতেই মানে ভগৱানে বাস কৰে বুলি কোৱা হয় গতিকে আমি যদি অপৰিষ্কাৰ ঠাইত লেতেৰা পেতেৰাকৈ যদি আমি ভগৱানক পূজা কৰি থাকোঁ, তাততো আমাৰ একো লাভ নাই, গতিকে আমি সকলো মানে ঠাইতে মানে, এতিয়া ধৰা কিছুমানে মানে জীৱ জন্তু মানে পোহে। গতিকে সেই ঠাইসমূহ তেওঁলোকে মানে ভালদৰে চোৱা চিতা নকৰে বা পৰিচৰ্যা নকৰে, গতিকে জীৱ জন্তু অকল পুহিলেতো নহ'ব, সেইসমূহ আমি ভালদৰে মানে তেওঁলোকক থকা ঠাইখিনি আমি চাফা কৰি ৰাখিব ৰখাটো অতিকে প্ৰয়োজন বুলি ভাবোঁ কাৰণ কিয় যদি আমি অপৰিষ্কাৰ ভাৱে ৰাখো তেতিয়া তাত মানে বিভিন্ন ধৰণৰ লেতেৰা, বীজাণু বা বা পোক, মহ, দাহ আদি মানে আহি তেওঁক মানে অশান্তি কৰিব পাৰে বা মানে সেই অপৰিষ্কাৰ ঠাইত থকাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে। গতিকে মই ভাবোঁ জীৱ জন্তুসমূহ যদি আমি ঘৰত পোহোঁ, সেইসমূহক আমি ভালদৰে মানে চাফ চিকুণকৈ ৰাখাটো অতিকে প্ৰয়োজন, কি কোৱা তুমি এই বিষয়ে?
হয় হয় তুমি ঠিক কথাই কৈছা, জীৱ জন্তু অকল পুহিলে নহ'ব জীৱ জন্তুক মানুহ যেনেকে সদায় পৰিষ্কাৰ কৰি আমি ঘৰ দুৱাৰবিলাক ৰাখো, জীৱ জন্তু থকা ঠাইখিনিও আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব তেতিয়াহে জীৱ জন্তুবিলাক ভালে থাকিব, আমি যদি জীৱ জন্তু আছে চাফা-চিকুণ যদি নকৰো সদায় যদি হেন তেনেকেই থাকিব দিওঁ তেতিয়াতো জীৱ-জন্তুবিলাক জীয়াই নাথাকিব। সিহঁতৰ বেমাৰ হ'ব। এ হেৰি কিবা-কিবি ৰোগে ধৰিব। সেইটো কাৰণে মানে চাফ চিকুণতাতো মানে প্ৰয়োজন বুলি মই ভাবো আৰু জীৱ-জন্তু পুহিলে। মানুহৰ দৰে জীৱ-জন্তুকো চাফ-চিকুণ কৰি ৰখাটো খুবেই প্ৰয়োজনবোধ কৰোঁ।
ঠিকেই ঠিকেই। একেবাৰে সুন্দৰ কথা কৈছা। এতিয়া মই মানে মন কৰিছোঁ সেইদিনা মই মানে অকণমান ওলাই গৈছিলোঁ মহানগৰীৰ ফালে। আমাৰ যি নতুনকৈ উৰণীয়া সেতুসমূহ মানে নিৰ্মাণ কৰিছে। তাতে মই দেখিছো মানে বিভিন্ন ঠাইত মানে উৰণীয়া সেতুসমূহৰ মানুহে মানুহে মানে এইবোৰ গুটখা খাই মানে পিকাই একেবাৰে অৱস্থা নাইকিয়া কৰি থৈ দিছে। গতিকে ইমান সুন্দৰকৈ মানে উৰণীয়া সেতুসমূহ বনাইছে, ৰং কৰিছে তাতে ধুনীয়াকৈ মানে। বিভিন্ন চিত্ৰকাৰে মানে আঁকিছে সুন্দৰ মানে চিত্ৰসমূহ। সেইসমূহ মানে কিছুমান মানে এ দুষ্ট চক্ৰৰ লোকে মানে দুষ্ট প্ৰকৃতিৰ লোকসকলে সেইসমূহ মানে বিভিন্ন ধৰণৰ গুটকা, তামোল খাই মানে পিকাই একেবাৰে লেতেৰা কৰি পেলাইছে। এই বিষয়ে তুমি কি ক'বা?
অ', হয় হয়। আমি টিভিত, পেপাৰ-পত্ৰই দেখা পাই আহি আছো। চৰকাৰে ইমান ধুনীয়া সুন্দৰকে ব্ৰীজ বিলাক বনাই দিছে তাত। কি ধুনীয়া ধুনীয়া ছবি আঁকিছে। সেই ছবিবিলাকত কিছুমান মানে কি বুলি কম আৰু এনেকুৱা মানুহ আছে নহয়। সিহঁতে মানে সেই ছবিসমূহত পিক পেলাই দিয়ে গুটকা খাই। সেইটো কৰিব নালাগে। সেইটো কৰাটো অপৰাধ বুলি মই ভাবো।
ঠিক একদম সুন্দৰ কথা কৈছা, ভালে কৈছা। উম, হেনেকুৱা কৰিব নালাগে। কাৰণ হেনেকুৱা কৰিলে তেতিয়া অ', যেতিয়া আমাৰ বাহিৰৰ পৰা লোকসকল আহিব, বিদেশী পৰ্যটকসকল আহিব তেওঁলোকে মানে আমাক দেখি মানে কি ভাবিব পাৰে যে এওঁলোকে ইমান লেত লেতেৰা কৈ মানে তেওঁলোকৰ সম্পত্তিবোৰ লেতেৰা কৰি ৰাখে। গতিকে মানে আমি সেইবটো কৰিব নালাগে যাতে আমি বেলেগৰ আগত যাতে মানে হাঁহিঅতৰ পাত্ৰ হওঁ। ইয়াতে মই এটা মানে মোৰ কথা এটা মনত পৰিল আহ যিহেতু আমি পৰিষ্কাৰ পৰি চ্ছনতাৰ বিষয়ে কথা পাতি আছো। আমি আৰ একেবাৰে ওচৰতে থকা এখন মানে সৰু গাঁও এখন আছে। মেঘালয়ৰ মেঘালয়ৰ ফালে। সেই মেঘালয়ত মানে সেই গাঁওখন ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে মানে আহ উম এ উম ওৱৰ্লড হ গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত মানে তেওঁলোকৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। গতিকে সেই মেঘালয়ৰ অতি সৰু গাঁওখন অলপমান এনেকুৱা কিছুমান মানে নিয়ম কৰি দিছে তাতে মানে ঠায়ে ঠায়ে ধুনীয়াকৈ তেওঁলোকে বা মানে বাঁহেৰে প্ৰস্তুত কৰা কিছুমান ডাষ্টবিন মানে ঠায়ে ঠায়ে থৈ দিছে। সেই ডাষ্টবিনসমূহত লেতেৰা বস্তুবোৰ মানে পেলাব দিছে। তাৰ পাছত যদি কোনোবাই যদি সেই ডাষ্টবিনবোৰ ব্যৱহাৰ নকৰে য'ত ত'ত পেলাই। তেতিয়া হ'লে মানে তেওঁলোকক জৰিমনা বিহাৰ নিয়ম আছে। গতিকে সেই ঠাই গাঁওখনৰ পৰা আমি বহুখিনি শিকিব লাগে। তুমি কি কোৱা?
হয় হয়। আমি সেইবিলাক ঠাই পৰা বহু কথাই মানে শিকিব লাগে আৰু। তেতিয়া আমাৰো মানে জেগাখিনি, ঠাইখিনি। আ পৰিষ্কাৰ হৈ থাকিব। সেইটো কাৰণে সকলে মানে চাফা হৈ থকাত টো সৰু সৰু ল'ৰা-ছোৱালীবিলাকে চিপছ্ খাই খাই লৈ আমাৰ য'তে-ত'তে পেলাই। সিহঁতৰ সেইবিলাক ঠাইত তেনেকুৱা নহ'ব। ডাষ্টবিনত পেলাব লাগিব। আমাৰ ল'ৰা-ছোৱালীবিলাকক মাক-মাক-দেউতাকতো নিশিকায় নিজে নিজেইটো নকৰে নক কৰে ল'ৰা ছোৱালীকো মানে সেইখিনি জ্ঞান নিদিয়ে। সেই সেই তাৰ ফলত মানে এতিয়া আমাৰ এই ৰাস্তা পদূলি ন নলা নৰ্দাম বিলাক একদম লেতেৰা জাবৰে মানে আৱৰ্জনা হৈ গোটেই বানপানী নধৰা হৈ গৈছে দেখি যাই কিমান বানপানী এজাক বৰষুণতে।
হয়, হয় একেবাৰে সুন্দৰ কথা কৈছা, বানপানী বুলি কওঁতে মোৰ এতিয়া মনত পৰিল। এতিয়া আমাৰ যি মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যাত আমি ভুগোঁ প্ৰতি বছৰে এতিয়া মানে কি হয় আমাৰ অঞ্চলটোৰ মানে ওচৰ চুবুৰীয় সকলক মই দেখিছোঁ তেওঁলোক মানে কি কৰে কোনো নথকাৰ সুযোগত ৰাতিৰ আন্ধাৰত তেওঁলোকৰ ঘৰৰ সমস্ত জাবৰ জোঁথৰবোৰ ৰাজপথৰ নলা নৰ্দমাসমূহত পেলাই দিয়ে যাৰ ফলত বৰষুণ আহিলে মানে পানীতটো ন নলা নৰ্দম বোৰেদি যাব নোৱাৰে ফলত সেই পানী ৰাজপথত উঠে যাৰ ফলত মানৰ সৃষ্টি হয়। গতিকে এনেকুৱা কৰাৰ ফলত মানে যি আমাৰ কৃত্ৰিম মানৰ সৃষ্টি হোৱাৰ ফলতো সকলো মানে সৰ্বসাধাৰণ ৰাজইৰ মানে বিভিন্ন দুৰ্যোগ সমস্যাৰ সৃষ্টি হয়। সেই সমস্যাসমূহ সমূহত তেওঁলোকো আনকি পৰে গতিকে তেওঁলোকে এবাৰ ভাবি চোৱা উচিত উচিত যে আমি এই যি জাবৰ জোঁথৰবোৰ মানে ইয়াত আজি পেলাওঁ যদি আমাৰ কেনেকুৱা ধৰণৰ কি সমস্যা হ'ব হব পাৰে আগন্তুক দিনত গতিকে সেইসমূহ ভাবি তেওঁলোকে মানে এতিয়াতো আমাৰ গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰাতো অ', গাড়ীৰে মানে জাবৰ জোঁথৰ বোৰ লৈ যোৱাৰ ব্যৱস্থা কৰে গতিকে তেওঁলোকে তাতে দিব পাৰে। গতিকে এনেদৰে তেওঁলোকে অকণমান শিক্ষা লোৱা উচিত যাতে সকলো ৰাইজৰে যি এই মানে দুৰ্যোগ কৰিবলগীয়া হয় কিছুমান মানে লোকৰ ভুলৰ কাৰণে যেনেকৈ আমি আলোচনা কৰিছোঁ। অপল অকমান আগত আমাৰ উৰণীয়া সেতুসমূহ বিভিন্ন মানে আহ সামাজিক ঠাইসমূহত মানে গুটখা তামোল খাই পিকাই লেতেৰা কৰি থয় গতিকে সেইসমূহ আমি শিকা উচিত বুজা উচিত। আৰু যোনে মানে এ ধৰণৰ কাৰ্য্য কৰে তেওঁলোকক মানে অদেশ শিকিলেই তেওঁলোকক মানে বিহিত ব্যৱস্থাৰে দণ্ডিত কৰিব লাগে বুলি এ মই ভাবোঁ যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ সকলোৰে বাবে অতিকে প্ৰয়োজন বাকী আজি তোমাৰ লগত এই বিষয়ে কথা পাতি ভালেই লাগিল আজি নহ'লে আমি ইমানতে সামৰোঁ।
হয়, হয় ঠিকেই কৈছা পিছত আকৌ লগ পালে বহলাই আলোচনা কৰিম ধন্যবাদ।
ধন্যবাদ।